হয় দাদা আপ আপোনাৰ নাম বৰা পালো।
হয় কওকচোন।
অ', মানে মই আপোনাৰ এই অট্টালিকা এটা এনেকে। অ', বনাম বুলি ভাবি আছিলোঁ। শুনা মতে আপুনি কন্ট্ৰেক্টৰৰ কাম।
হেল্ল'। হেল্ল' হেল্ল' হেল্ল'।
হেল্ল'।
হয়।
হেল্ল' অ', শুনিছোঁ শুনিছোঁ কোৱাচোন?
হয়, হয় আপুনি কন্ট্ৰেক্টৰৰ কাম কৰে বুলি শুনিছিলোঁ।
অ', কৰো, কৰো কোৱাচোন?
হয়, মানে কি মই এনেকে অট্টালিকা এটা বনাম বুলি ভাবি আছিলোঁ।
উম, উম।
হয়, সেইটো কাৰণে আপোনাক ফোন কৰিছিলোঁ।
অহ, কোৱাচোন।
আপুনি এনে কামবোৰ কেনেকে কৰি আছে মোক অলপ জনাব নেকি?
মই তোমাৰ কামবোৰ মানে তোমাৰ এটা মানে ঠিকাদাৰ হিচাপে লওঁ মই। ঠিকাটো লৈ লওঁ তোমাৰ গোটেই কামটো ময়ে মানে তোমাৰ মি মি্ত্ৰী মি্ত্ৰী তোমাৰ তাত টাইলছ লগোৱা মানুহ তোমাৰ মানে পেইণ্ট কৰা মানুহ সব মানে ৰং চং কৰা মানুহ চব মোৰ পৰাই দিব পাৰিম মই।
হয় হয়।
মানে সেনেকেই লওঁ মই এটা মানে তোমাৰ ভাল মই পইচাটো মানে তুমি আধা প্ৰথমতে আধা দিবাছা তাৰপিছত আধা দিলেই হ'ল বা পইচাটো মই নলওঁ।
হয় হয়।
উম, উম।
এনে আ, মই এতিয়া ধৰক এটা অট্টালিকা বনাব হলে ধৰক আপোনাৰ তিনি চাৰিতলীয়া আৰু। এনেই কিমান মান খৰচ হোৱাৰ সম্ভাৱনা আছে কওঁকচোন।
তুমি এতিয়া, তুমি এতিয়া কিমান কি এ, কিমান মানে তোমাৰ ডাঙৰ বনোৱা কিমান দীঘল বলোৱা অট্টালিকাটো ওপৰত তোমাৰ সেটোৰ ওপৰতো তোমাৰ মানে এটা হেৰি আহিব।
আপোনাৰ মোৰ মাটি আপোনাৰ তিনি বিঘ
উম, উম, তিন বিঘাততো তুমি অট্টালিকাটো বহুত ডাঙৰ বনাব পাৰিবা।
অ' হয় হয় মইতো আপোনাৰ মানে কি এটা মানে ভাল হেৰি জোখত তাৰ মানে আপুনি জোখটো আপুনিয়ে লৈ কৰি দিব লাগিব।
হয় নেকি।
হয় হয়।
হুম, হুম, হ'ব মই আমাৰ মই মানুহ আছে মই পঠাই দিম জোখ চোখ লোৱা এনেকৈ মানে তোমাৰ দৈৰ্ঘ্য কিমান নাই এইবিলাক চব মানে আহে আছে আৰু মানুহৰ তাত তোমাক মই দি দিম সেইখিনি মানে পঠাই দিম পিছে তোমাৰ কেতিয়া বনাম বুলি ভাবিছে কেতিয়াৰ পৰা মানে কাম আৰম্ভ কৰিম বুলি ভাবিছা?
মইতো কাম বাৰু কালি পৰহি পৰাাই আৰম্ভ কৰি দিম বুলি ভাবিছো মই এনে চাৰিসীমাত টো আপোনাৰ ৱাল গাঠি থোৱা আছে।
উম উম।
বাকী আপোনাক মানে ফোন কৰো হয়। হয়। হয়। পকা দিয়ে গাঠি থোৱা আছে। মই মানে আপোনাক ফোনটো কৰি পেলাই মানে গোটেই কথাখিনি পাতি লওঁ বুলি ভাবিলোঁ।
অ' ভালে কৰিলা বাৰু মোৰ লগত কণ্টেক কৰিলা তুমি।
উম।
পিছে আৰু কিবা জানিব বিচাৰিবা?
অ' জানিব বিচাৰ ছাৰ মানে আপুনি ঘৰৰ এনেই ডিজাইনটো আপুনিয়ে দিব নেকি?
নাই ডিজাইন ডিজাইনতো তোমাক মই মই তোমাৰ মোবাইলত মোৰ থাকে ডিজাইন বিলাক তাৰ পৰা তুমি এটা এটা ডিজাইন তুমি এটা চা বাচি দিবা তাৰে সেইটো ডিজাইনটোত তোমাক মই ঘৰটো মানে তোমাৰ বনাই দিম আৰু সেনেকে।
হয়, হয়, এনেই এনেই ধৰক আপুনি তিন চাৰিতলীয়া বা তিনতলীয়া কালিকা এটাত এনে আপোনাৰ ৰুম কিমান তামান হ'ব পাৰে এনে আপোনাৰ হিচাপত?
তোমাৰ এতিয়া তুমি তুমি তলত যদি তোমাৰ বাৰান্দাখন এতিয়া অলপ বেছিকৈ ডাঙৰ কৰিব বিচাৰা তেতিয়া তল তলত তোমাৰ আহ, উম উম। উম উম। মানে তোমাৰ বাৰান্দাখন যদি ডাঙৰ কৰিব বিচাৰিছা তেতিয়া তোমাৰ তলত তোমাৰ এটা বেডৰুম হ'ব এটা তোমাৰ তোমাৰ তিনিটা ৰুম তলত ধৰি থোৱা ওপৰত তুমি চাৰিটা ধৰি থোৱা আৰু তাৰ যদি তুমি কিবা কিবি থ'ব বিচাৰা তেতিয়া তাত তাৰ কাৰণে এটা ৰুম বনাবা। আৰু দুটা ৰুম আৰু তোমাৰ তোমাৰ এতি আল হৈ আহে তাৰ কাৰণে তুমি টা বনাব পা তাৰ ওপৰত মানেব মানে তুমি বাৰটা মান ৰু বাব পা বাৰটা ন টা দহটামানকৈ বনাব পায় বাৰু
হয় হয় হয় মই মানে আপোনাৰ ভাবি আছিলো যে তলৰটো মানে গুৰিটো খালি ৰাখো বুলি
অ তলৰ মানে তম গড়ী চাই থবলৈ
হয় হয় হয় মোৰ মানে আপোনাৰ গাড়ী তিনি চাৰিখনকে আছে হয় মানে ভাবিছো তলৰ টো অলপ খালি ৰাখো তাত মানে আপোনাৰ হেৰি পৰা ৰাখো আৰু গ্ৰাউণ্ড ফ্ল'ৰ টো খালি ৰাখি বাকী খিনিৰ পৰা মানে মই ভাবিছো এনেকে ৰুম চুম বনাম বুলি মই মানে ভাবি আছো আপোনাৰ ড্ৰয়িং ৰুম মানে দুটা কৰিম বুলি
হয় নেকি
হয়
ঠিকে আছে বাৰু তেতিয়াহ'লে ভাল কথাহে
হয় আৰু আপোনাৰ আমাৰ এতিয়া আমাৰ মানে ধৰক আমাৰ পৰিয়ালটো ডাঙৰ
মানে তোমাৰ সহ পৰিয়াল একেলগে থাককা ন
হয় হয় হয় আমি সকলো একেলগে থাকো ধ আমাৰ ধৰি লওক আমাৰ পৰিয়াল
হেল্ল' হেল্ল' হেল্ল'
শুনিছে নে
হেল্ল' অঁ শুনি আছোঁ শুনি আছোঁ কোৱা শুনি আছোঁ শুনি আছোঁ
অ আমাৰ পৰিয়াল আপোনাৰ তিনি চাৰিটা মানেই হ'ব মানে
অঁ হয় নেকি মানে তুমি একেলগে থাকা আৰু উম উম
সেইটো হিচাপত মানে আপোনাৰ কেনেকে এতিয়া আৰু মানে ধৰক প্ৰত্যেকৰ কাৰণে আপোনাৰ এটা বেডৰুম ধৰ লাগিবই
অ অ বা তিনিটা পৰিয়াল যদি আছে তোমাৰ দু দুটা বেডৰুম হ'লেও হ'বলে কিছুমানতো দুটা সদায়জন আহে তোমালোকৰ আলহী
হয় হয়
আৰু জানিব বিচাৰিবা কিবা
উম আৰু মানে আপোনাৰ আহ এটা আমাৰ আমাৰ মানে এনে ভন্টি ভাইটি সকলো আছে এে পঢ়ি থকা ধৰা পঢ়ি থকা পোৱালী
উম উম
তেওঁলোকৰ কাৰণেও মানে আমি বেলেগ বেলেগ কেে এনেকে ৰুম বঢ়াম বুলি ভাবি আছো
ন পাৰিব পাৰিবা নিশ্চয় পাৰিবা এইবিলাক
হয় মানে আপুনি মানে ৰুমটো কেনেকৈ বনাই দিব লাগিব ধৰক এটা ৰুমতে আপোনাৰ দুই তিনটা ভাগ থাকিব লাগিব ধৰক এটা অলপ প়াৰ ভাগ এটাও আছে ধৰক আৰু আপোনাৰ তাতে
মান তুম বক্স চিষ্টেম বনাম বুলি ভাবিছ ন ৰুমবিলাক বেছি ভাগ
হয় হয় হয় হয় হয়
ঠিকে ভাবিছে বাৰু
হয় তেনেকে মানে মই ভাবি আছো মই বাৰু ইমান এইবিলাকৰ ওপৰত অভিজ্ঞতা নাই
উম উম
তেওঁ আপোনাক কথাখিনি কলো
ভালে কৰিলা বু ক' কাৰণে ভালালোঁ
হয় এতিয়া কেনেকে কি কৰিলে ভাল হয়
অ, কি কৰিলে ভাল হয় নানে তোমাৰ এতিয়া তোমাক মই গোটেইখিনি তোমাক মই দেখাম কেনে কেনেক বনোৱা আমি বনোৱা মানে কেনেকে এনেককা বস্তুব চাবা যদি ভাল পোৱা সেইবিলাক হেৰি লৈ ল'ব পাৰিব তেতিয়া আমাৰ পৰা গত
হয়, হয়। হয় হয় এনেই আপুনি মোক ধৰ আপুনিতো বহুত জেগাতো এনেকৈ ধৰ অট্টালিকাবোৰ বঢ়াই আছে।
উম, উম।
এনে, এনে আপুনি মোক এটা আন্দাজ মাৰি কবচোন মোৰ এনে কিমান মান খৰচ
মানে তুমি যদি ভালকৈ বনোৱা গোটেইটো তোমাৰ ৰং চং যতিয়া মানে পূৰা একেবাৰে আৰম্ভতে ৰং চং মাৰিয়ে দিয়া মানে তুমি খব চব খতম কৰিম বুলি ভাবিছ একেবাৰতে তেতিয়া তোমাৰ কোটিৰ ওপৰত চুব কোটি উপ চুব কোটিওপৰত চুব।
কুটিৰ ওপৰত চুব ন?
উম, কুটি ও চব তোমাৰ কাৰণ মানে তোমাৰ এইবিলাক তোমাৰ অট্টালিকাত মানে অট্টালিকাত তোমাৰ মানে, যোনটো তলৰ ফ্ল'ৰ তোমাৰ একেবাৰে বনোৱা হয় তাতে মানে তোমাৰ বহুত বহুত পইচা গুচি যোৱা হয় ইমান ওপৰখিনিত ইমান নাযায় মানে তলৰখিনিত বহুত পইচা যোৱা হয়।
হয়। নাই বাৰু পইচাটো মানে আপোনাক কেনেকে আপুনি মোক এটা হিচাপ দিব পাৰিব নেকি?
হিচাপ মানে তোমাৰ এনেকা তুমি চাৰি কোটি পাঁচ কোটি মান টকা এটা তোমাৰ হাতলে হাতত থোৱা,
এইখিনি কাম আমাৰ ওপৰত আমাৰ ওপৰত এৰি দিয়া।
হয়-হয়-হয়, নিশ্চয় বাৰু আৰু আপুনি নে কামটো এতিয়াৰ পৰা ধৰক আৰম্ভ কৰিম বুলি ভাবিছে মইতো আপোনাকে দিছোঁ আৰু কামটো।
তুমি যেতিয়াৰ পৰা কোৱা আৰম্ভ কৰিব তেতিয়াৰ পৰা ক কৰি দিম মই।
হয়, হয়, হয়, তেনে আপুনি এপাকত আহি চাই গ'লে ভাল হ'ল হয়।
অ, মানে মইতো যাব নোৱাৰি মোৰ মানে ব্যস্ততা ব্যস্ত থাকো ন মই কিছুমান কামত মই তোমাৰ মোৰ মস্ত্ৰী এজনকে পঠাই দিম, চাই থাকিবা তোম ভালৈ চাব পিব ক কৰি পঠাবা কি কি কেনেুৱা কেনেুৱ ডিজাই দিয়া তুমি তল বা ওপৰত, ক'ত দিয়া তুমি মানে তাৰ মোবাইল এপ বনাই পঠাই দিবা তুমি আৰু মোক।
হয়, হয়, হয়, মই তেনেহলে পঠাই দিম। আৰু মানে ধৰক আপোনাৰ এইটো ধৰ পৰিয়ালৰ কাৰণে ন মানে ধৰ পৰিয়াল থকা মানুহ, ত' মানে কেনেকুৱা ৰং বিলাক কেনেকা দিলে ভাল হয় এবাৰ জনাব নেকি? মই তেতিয়া মানে বস্তু খিনি আনিয়ে থৈ দিম।
অ, তুমি তোমাৰ পচন্দিতাৰ মানুহ দিব পৰা, নহলে আমাৰতেতো কিছমান ৰম থাকে তোমাৰ আৰু কিছুমান মিক্স কৰি আমি দিওঁ এটা ৰং মানে তোমাৰ ৰঙা হালধীয়া সেউজীয়া চাৰিটা পাঁচটা ৰং, মিছ কৰি তোমাৰ মানে দিয়া হয় সেনেকা তুমি সেনেকা কৰিব পা আৰু তোমাৰ মানে পচন্দিতা ৰঙো দিব পাৰা তোমাৰ লগৰ পাৰ সেইটো কথা।
হয়, হয়, মানে আমি ভাবি আছো মানে কালাৰ বিিলাক অলপ কম কম কালাৰ দিম বুলি।
অমাৰ তুম বেছি মানে উজল-উজ্বলি থকা কালাৰ দিব বিচৰা নাই ন তুমি?
নাই নাই নাই নাই ভবা নাই মানে একদম কম কম কালাৰ আৰু,
উম, উম।
হয়। আপোনাৰ এনেই উম ঘৰটো গোটেইটো মানে আপোনাৰ যদি পুটিন কটা হয় এনে কিমান মান খৰচ হোৱা সম্ভাৱনা আছে?
পুটিন কাটিলে তোমাৰ পঞ্চাছ সত্তৰ হাজাৰ মান টকা যাব গোটেই ঘৰটো পুটিন কাটিলে। তাতকৈ বেছি যাবও পাৰে আমাৰ-আমাৰ লগত তুমি যদি কথা পাতিছা তমাক অলপ অলপ ডিচ-ডিচকাউণ্ট দিম।
হয় হয়
উম উম
এনেকে আৰু এনে আৰু কিবা উ ক'ব পাৰিব নেকি এইবোৰৰ ওপৰতে
আৰু তুমি এতিয়া তোমাক কেনেকা আৰু তোমাৰ ডিজাইন দিয়া বা সেইটো সেইটো লগত মই ক'ব পাৰিম কিছুমান কথা
হয় হয় মই মানে এইটো ধৰক আপোনাৰ ড্ৰয়িং ৰুমটোৰ লগতে মানে আপোনাৰ যোনটো আোনাৰ পাকঘৰ হ'ব হয়
উম উম
মই মানে আপাৰ পাকঘৰটো লগতে মানে বিয়া ভাবিছো মানে ধৰক
অঁ হয় নেকি মানে প পাকঘৰটো তুমি প যদি মানে লগত লগত কি বুলি কি দিম বুলি ভাবিছা
ড্ৰইং ৰুমটো
অ ঠিকেই ভাবিছা মানে তোমাৰ এটা মানে অলপ মানে তোমাৰ এনে তাৰমানে যেনেকে তোমাৰ পৰ্দা পৰ্দা চিষ্টেমত দিয়া হয় ন পাকঘৰটো মানে এনেকা। উম উম ঠিকে আছে বাৰু
তেনেকেই দিম ভাবিছোঁ আৰু আপোনাৰ মানে পাকঘৰটোত মোৰ গোট ততে আপোনাৰ এই কাঠৰ যিটো বক্স
উম উম
হয় মোক মানে সেইটোত মানে গোটেই ততে সেইটো লাগিব
অঁ ঠিকে আছে বাৰু মানে তুমি এনেকুৱা কোৱাচোন কোৱা কোৱা নাই তুমিয়ে কোৱাচোন মই মানে তোমাক খুদিছোহে কেনেকৰ কথাটো
হয় হয় নহয় মানে এনে আপোনাৰ যদি কাঠৰ বস্তু খিনি ধৰক যদি দিয়া হয় সেইটো এনে কাঠৰ বস্তু খিনিও আপোনালোকে দিব পাৰে দিব নে নে আমিটো কিনিব লাগিব
আমাৰ তাত মানে বস্তুবিলাকটো নাথাকে ন চব বস্তু কিবা তোমাক মই কণ্টেক লগাই দিব পাৰিম সেইবাক মানুহ আম চিনাক আছে চব
হয় হয় আপুনি তেনে ভাল যত মানে ভাল পায় কাঠটো আপুনি সেইটো কণ্টেক্ট লগাই দিলে ভাল হ'ল হয়
অ অ দিম বাৰু তোমাক তেতিয়াহলে মই
হয় হয়
উম উম পিছে তোমাৰ এতিয়া মানে তোমাৰ কালাৰটো তুমি ভাবিছা নেকি এনেই মানে মোক ক'বলৈ এতিয়া কাৰণে
কালাৰটো আপোনাৰ মই গোটেইখিনি কম কম কালাৰতে দিম বাৰু মই ভাবি আছো তাৰ ৰুমত আপোনাৰ পাতল যিটো মটীয়া কালাৰ উ সেই কালাৰটো মই দিম বুলি ভাবিছো
অ এনে বাহিৰতো কি কালাৰ কৰিম বুলি ভাবিছা
মই বাহিৰটো গুটেটো পুটিন কাটি পেলাই মই মানে ভাবি আছো বাহিৰটো গোটইটো পুটিন কাটিয়ে থৈ দিওঁ নেকি
হয় নেকি ত আত তোমাৰ বগা পুটিন মাৰিলে তোমাৰ লেতেৰা হোৱা লেতেৰা হোৱা সেইটো বেছি থাকে ন
অ সেইটোও হয় বাৰু লেতেৰা হোৱা আপোনাৰ সম্ভাৱনা এটা আছে সেইটো মানে সেইটো সময়ত যদি যিটো মানে ভাল হয় সেইটো চাই আপোনাৰ কামটো কৰি দিম আৰু
অ ঠিকেই ভাবিছা বাৰু মানে তোমাৰ লগত কথা এইটো আম মনো কি কৰিম ন
হয় হয় হয়
চোৱাচোন এয়া কি কৰা কি পাৰিবা তুমি
হয় হয় মই আপোনাক আৰু মই আপোনাক ফোন কৰিম এইখিন কথা ওপৰলে কাইলৈ লাগিলে ম কৰিলম
অ ঠিকে আছে বাৰু
অ অ অ হ'ব দিয়ক তেনে হয় হয়